হেল্ল' হেল্ল' হেল্ল'অ হেল্ল'অ হেল্ল'অ হেল্ল'অ শুনিছ নাই হেল্ল'অ
হেল্ল'।
অহ কি কৈছ হেল্ল'।
হেল্ল'।
শুনিছ নাই।
হেল্ল'।
হেল্ল' হেল্ল'।
অহ।
কি কৰিছ।
এ মই আছো এনে। উহ। নাই হোৱা মোৰ হিষ্ট্ৰ একো হাই ন।
অহ পিঞ্চি হৈগল চাগে।
ন হোৱা। নাই হোৱা। নাই হোৱা।
কি নাই হোৱা।
হোৱা নাই আকৌ
অ' তাৰপৰা তোৰ ভাইটি, ভাইটিয়ে মোক ফোন কৰিবলৈ কৈ আছে এতিয়া। তোলত এ বোলো ভাইটি যে তোৰ
অহ।
তাকো ফোন কৰিবলৈ আছে।
তাকে উম'। নাই হোৱা এনেই আছো বিচনাত।
কি মুখখন কিবা হোৱা নিচিনা কথা হোৱা নিচিনাকে কৈ আছো মাতটো।
বিচনাত আছো আক
অ' ভাত-চাত খালি নাই।
নাই খোৱা ভাত নাখাও, এয়া অৰ্ডাৰ দি খালো যে
ঘৰত কোনো নাই নি?
ঘৰত আছে বিদু আছে, ভেনদা আছে আইতা আছে, আমি পিঞ্চি, মই।
বিজু যোৱা নাই নি?
নাই যোৱা যাব নোৱাৰে ন' আইতাকে এৰি থৈ।
অহ ইবোৰ চব গ'ল নেকি?
ইবোৰ চব গ'ল।
অ' ভাওনা কেইটালে খতম হ'ব বা আৰম্ভ হোৱাই নাই চাগে!
আৰম্ভ নাই হোৱা, টাইম লাগিব। দুঘন্টা আৰু যেটাত আৰম্ভ হয় তাৰপা দু ভোন ডাও
মানে তহঁতে যাব পাৰিলি হেতেন আৰু
পাৰিলোহেঁতেন মানে এতিয়াও মই যাও বুলি কোৱা হেঁতেন গুচি যাব পাৰো, নগ'লো এনেও
এ এনেই আকৌ তাই তাত তো মানে মানে তোৰ এইপিনে টেনচন লাগি থাকিব আকৌ পৰীক্ষালে।
এই একো টেনচন নাই, চছিয়েল এনেও হৈয়ে যাব।
তইহে পাৰিবি, আমাৰ মোৰ নিচিনা গেধাটো কি হ'ব গৰমত ভাবিছো মোৰ এতিয়া, এতিয়া। এটা পঢ়িলে এটা পাহঢ়ি থকাৰ নিচিনা হৈছে এয়া জিঅ'গ্ৰাফি পঢ়িলো। তেইৰিছটো বাহাৰ।
মই হৈ গল জগৰাফি হৈ গ'ল চিবিচৰ অকল চে চেট চেপতাৰ টোতো ৰিভিচন কৰিবলৈ আছে?
মই মই এতিয়া সেইকেইটাকে ভাতটো বনালো ভাত বনাই পিনি এতিয়া মানে সেইখিনি কৰিম আৰু।
উম উম।
দে বিনে।
এই ৰোল পকৰা এ। পইচা পইচা যোৱা পইচা যোৱাই দিলো প পইচা যোৱাই দিলো বোলে এবাৰতে।
খটম নে কি সেইকেইটকা পোৱা পইচা কেইটা?
অহ।
মুগাব হয় শুক্ৰবাৰ বুলিয়ে কৈছে মানে শুক্ৰবাৰলৈ হবগে মানে শুক্ৰবাৰ হলে শনি, দেওবাৰ মানে সোমাব।
এহেজাৰ মান হৈ যাব মো।
তোৰো বহুত হ'বগে।
উম।
মোৰ আজিৰ দিনটোত তোৰ এতিয়ালৈকে ইনকম হৈছে এশ দুটকা।
ধুনীয়া।
তাপা জানো কি হয় মানে টটেল মিলালে। ইনটু কৰিলে টো হান্দ্ৰেড কিমান হৈছে।
অ অ। তাপা।
তাপা এতিয়া শুবি নেকি অকমান দেৰিলৈকে থাকিবি ন।
দেৰিলৈকে থাকিম অ।
অ তাপা হেৰি হ ন। কাইলৈ দেখাবি মানে মই তোৰ ভৰষাত যাম বুলি মই আগতে ক'লো তোক।
অ অ হ'ব।
হিষ্ট্ৰ্ৰী একদম পুৰা পুৰা ক্লিয়াৰ হল নেহ।
পুৰা বুলি নহয় মই মানে এই ছেকেণ্ড লাষ্টৰ পাৰ্ট কিটা বহাই নাই ভালকে।
এক চেকেণ্ড ৰক দে।
অ। তাকে কি হয় হব আৰু।
তাপা পিঞ্চি হৈ গ'ল চাগে।
নাই হোৱা নাই হোৱা।
তাই টো চোকা মানু্হ নহ পুৰা পঢ়িছে তাই।
উম। পুৰা।
কাইলৈ খতম আৰু শান্তি হবগে কাইলৈ পৰা।
তাকেহে আ ভাল লাগিব মনটো অকমান হ'লেও।
এনে নখত মেটছ আছে নে।
কিহৰ।
ব্ৰাজিল আৰু জাপানৰ নকল মাৰি থৈ আহিবি। মোক অভিলেষে আপুনি মেছেজ কৰি কৈছে কৈছে। খেল চাবা নাই কাইলে মই কৈছো কিহৰ কৈছোঁ মেটছ কাইলৈ নখৰ দাম। কৈ যাব।
আ বাজিল বাজিল থাকিব।
জানো কি থিক তোৰ লাখৰ লগতেহে কথা এতিয়া তোৰ। যোনকেইটা যোনকেইটা ভাল টিম আছিলে চব উল্টা পুল্টা খেলি আছে হিহঁতি।
উম।
খেলিব লাগে কোনে ভাল খেলিছে কোনে।
তাকে।
তহঁতৰ ঘৰতে আছে নেকি।
নাই মই ইয়াত ইয়াত আছো।
চুকুৰ ন তাই তহঁতৰ লগত আছে।
আ মই প্ৰিন্সি লগৰ প্ৰিন্সি হতৰ ঘৰত আছো
তাৰ লগত কোনো নাই নেকি
আমাৰ ঘৰত তলা
উম
তাৰা এতিয়া কওঁ আকৌ
হা
এতিয়া কওঁ কিবা
কি কম সেয়াই তাকে এতিয়া অকণমান পঢ়িম আও
কেইটা মানৰ লৈকে পঢ়িবি
আজিৰ দিনটো নোশুলো শুবই লাগিব বাৰটা মানত
মই বাৰটালৈকে নাথাকিম বাৰটা চাৰে এঘাৰটা মানলে কে থাকি পিনি অ শুই পিনি ৰাতিপুৱা অকণ জল্দি উঠি পিনি আকৌ চাই দিব লাগিব
মই উঠিব নোৱাৰ কো ৰাতিপুৱা মই ৰাতি পাৰিম ৰাতিপুৱা উঠিব নোৱাৰো
অখিলৰ বাৰো অংক চাৰ আকৌ টিউশ্যন কৰা চাগে
উম উম তেতিয়াটো তা কেচ নাই বাও আমাৰ আধা আধা ক্লাছ
অ এই ইলেভেন বোলে মই মই একে মই এই লা পইক্ষাক মই পইচাটো দিবলৈ যাম তাকো দি দিম
মই সেইটোৱে কৈছো ফোনটো কৰিদিবলৈ কম মাক ক'লোও মানে মাক ফোন কৰিবলে
মোক মায়ে কৈছে মাক মানে কলো মই তাৰপত মায়ে কৈছে তই কৰিবি মই কৰিম বুলি ফোন কৰি
উম উম এদিন এদিন মানে যাম আও
হেই এদিনে যাম পইচাটো দি দি চাৰক
এই মাহৰ পইচাটো এনেই গল
এই মাহটো ক্লাছে নকৰিলে
সেই এই মাহতোহে দিব লাগে হয় নাই উম
দিম আৰু তাৰপাছত চাৰক কম আও গা বেয়া মানে মোৰো চিতলৈ ন তাৰ পাছত সেনেকে ডক্টৰে তোৰ এনেকে ৰেষ্টেতত থাকিব কৈছ অকমান তাৰপৰা মোৰতো ঘূৰাই চা থাকে মাজে মাজে মোৰ যে মানে সেনেকে কম আৰু কিবা কিবি তা পাছত তেতিয়াতো মানিব ন আও
আৰু মান নামানিব নামানিব কেলে আমাৰ আমি পইচা দি আমি টিউশ্যন কৰিছো নকওঁ বুলি ক'লে একো কৰিব নকয় নহয়
আৰু সেই যাব আ কষ্টৰ কথা আছে ন অ কষ্ট হয়
মোৰ কষ্ট হয় মই স্কুলৰ পৰা একো নোখোৱাকে ৰখি পেলানি সেইটো ইউনিফৰ্মৰ ভাগে ক্লাছ কৰি ৰাতি ছটা বজাত ঘৰ পামগে
তাৰপা আকৌ এলাহ লাগে আকৌ পঢ়িবলৈ থাকেই
সেইটোৱেইটো কৈছো মই সেইটো কৈ দিম আও হৈ যাব
মই সব ক এঘাৰ মাৰ টউচনৰ পৰা
তাকে
তাকে
অ সেয়াও
ভিজন কৰিবিনে নে হৈ গ'ল চব
কৰি আছো হিষ্ট্ৰিটো অলপ আছে সেইকন কৰি লওঁ যদি নহয় নহব নহলে বেলেগ পঢ়িম আও তেতিয়া
তই মানে তোক তোক যে কৈছিলো তই মই যে মানে তই যে কৈছিলি মেইন জিঅগ্ৰাফি হিষ্টিত
উম
সেইকেইটাই আহিব সেইকেইটাই চাই থাকোঁ। তাপা তই মোক দেখাবি আও। তলে কিব কানে চানে মোৰ মানে টেনচন হৈ গৈছে। মান কাইলেলে
ফাষ্টৰ পৰীক্ষা যে মোৰ মানে নাই হোৱা নাই হোৱা লাগিছে ভয়ো লাগি আছে।
মানে পৰীক্ষাটো পুতুককে জল্দি খতম হৈ যোৱা নিচিনা লাগিছে নাই বাৰ? কাল কালি পৰহি আৰম্ভ হৈছিলহে এনেকে খতম হৈ যোৱা নিচিনা লাগিছে।
উম।
তাৰপা তোৰ ভাইটিয়ে ফোন কৰি আছে। মোক এতিয়া ৰখ অলপ আৰু দুই মিনিট মান ৰখ আইতা ভাল পাইছ নাই গা গা বেয়া হৈ থাকে নহয় মাজে মাজে। হা তাৰ লগত পাতিম এতিয়া। পাতিম এতিয়া অকণ তাল লগত মানে তোৰ লগত পাতি পিনি অকণ তাল লগত পাতিম। আৰু, আৰু এক মিনিট মান পাতিম তো লগত।
সেনেকে অ'
কি কি ভোক তোৰ ভোক নালাগিব নে ৰাতি?
তাকে ভাত -চাত নাই বনোৱা মাৰে আহা নাই। টোপনিহে ধৰিছে আও খাই দিলো যে। কি হ'য় নাজানো আও ৰাতিলে। হ'ব দে। হা হেল্ল'! হেল্ল'!